অঁহ', শুনিছা নাই?
উম, শুনিছো-শুনিছো। তুমি শুনিছা নে?
অঁহ', শুনিছো-শুনিছো। কি কৰিছা?
এয়া, তোমাৰ এনেই অকণমান ওলাই আহিলো, ৰাস্তা ফালে।
অহ', ভালে কৰিলা, ভালে কৰিলা। বাকী' ভাত-পানী খালা?
উমঁ, খালো-খালো। তুমি খালানে?
উমঁ, মইও খালো-খালো বাৰু দেই। তাকে, খবৰ-খাতি কোৱাচোন?
খবৰ-খাতি ভালেই আৰু। তোমাৰ কেনেকুৱা?
অঁহ', -অঁহ', - অঁহ', - তাকে আজি ইমান দিনৰ মূৰত- ফোন কৰিলো মানে কথা এটা পাতিলগীয়া আছিলে নহয় অকণমান, গম পাইছা নাই।
অঁ', কোৱাচোন?
এ' তোমাৰ আজিকালি যে ল'ৰা-ছোৱালী বিলাকে ধৰি লোৱা, কিতাপ চিতাপ যে পঢ়িবলৈ মন নকৰা হৈছে। এনিটাইম যে, তোমাৰ মোবাইলতে যে লাগি থাকে, তাৰ বিষয়- পাতিম বুলি ভাবিছিলো।
ঠিকে আছে, ঠিকে আছে। ধুনীয়া-ধুনীয়া বিষয়, একদম ধুনীয়া বিষয়।
অঁহ', এ' এতিয়া কি হৈছে গম পাইছা নাই, আজিকালি ধৰি লোৱা, ল'ৰা-ছোৱালী বিলাকে এনি টাইম মোবাইলত লাগি থাকে গম পাইছা নাই।
হয়-হয়।
তাৰপিছত কি হয়, মানে চোৱা আগৰ সময়ত- ত' আমাৰ হাত'ত তো মোবাইল নাছিলে, হয় নহয়? আমি সেই সময়ত তোমাৰ বহুত কিতাপ পঢ়িছিলো। উমঁ, আমি সেইকণ সময়ত তোমাৰ বহুত কিতাপ পঢ়িছিলোঁ।
হয়।
তোমাৰ ধৰি লোৱা, আমি যদি কিবা এটা প্ৰশ্ন উত্তৰ নোৱাৰো ধৰি লোৱা আমি সেই কিতাপৰ জৰিয়তে আমি সেই কিতাপখন পঢ়ি ভালকৈ বুজি, তাৰ পৰা সেই জানি বুজি হে আমি উত্তৰটো লিখিছিলো। বি- ষয়, কিন্তু আজিকালি- অঁ', আজিকালি মানে সেই তেনেকুৱা নহয়-নহয়, গম পাইছা নাই?
উমঁ।
আজিকালি তোমাৰ সেই কি কৰে- মানুহ বিলাকে ল'ৰা-ছোৱালী বিলাকে কি কৰে প্ৰথমতে মোবাইলটোৰ ফালে আগবাঢ়ি যায়। মোবাইল এতিয়া তোমাৰ বিভিন্ন ধৰণৰ- এ আই টুলচ বিলাক আহিয়ে গৈছে, এ আই কি কৰে এতিয়া। অঁহ', তোমাৰ এ আইত যেতিয়া তুমি এ' কোনোবা এটা প্ৰশ্ন দি দিবা, তেতিয়া এ আই ধৰি লোৱা সেই- পইচা টো লুকুৱাই লৈছে নহয়, দিয়ে দিব লগে-লগে গম পাইছা নে নাই।
হয়-হয়, দিয়ে দিব অঁহ', -।
অঁহ', গতিকে সেই ক্ষেত্ৰত কি হৈছে, আজিকালি লৰা-ছোৱালী বিলাকৰ- মানে তোমাৰ যিটো থিংকিং কেপাচিটি সেইটো অলপ কমি গৈছে। মানে অঁহ', চ-চিন্তা বিলাক মানে- চিন্তা ধাৰাবিলাক অলপ কমি গৈছে মানে, গম পাইছ নে? সেই ক্ষেত্ৰত যদি তুমি- আগৰ মানুহ বিলাকৰ ফালে চোৱা, তেনেহ'লে সিহঁতৰ কিন্তু চিন্তা ধাৰাবিলাক অলপ বেছি উন্নত আছিলে আগতকৈ, গম পাইছ নাই? এতিয়া কি হৈছে সেইকাৰণে আমি কিতাপ-চিতাপ পঢ়িব লাগে। আমি যেতিয়া এখন কিতাপ পঢ়ো তেনেহ'লে কি হয় সেই কিতাপৰ ফলত। আমাৰ বহুত লাভ হয় আৰু আমি সেই কিতাপৰ পৰা বহুত জ্ঞান অৰ্জন কৰিব পাৰো। গম পাইছা ন এতিয়া তোমাৰ সেই আগৰ দিনত তোমাৰ যিমান খিনি। ভাল ভাল তোমাৰ ব্যক্তি আছিলে তোমাৰ মহান মহান ব্যক্তি আছিলে সিহ'তে কিন্তু চবেই তোমাক কিতাপ কিতাপৰ পৰাহে জ্ঞান অৰ্জন কৰিছিলে গম পাই। তোমাৰ তোমাৰ এতিয়া সেই আগৰ দিনৰ মানুহ বিলাকে কিন্তু আগতে। যিহেতু মোবাইল নাছিলেই আৰু আগতে যেতিয়া মোবাইল ওলাইছিলো। তেতিয়া কিন্তু মানুহে মোবাইলৰ ব্যৱহাৰটো খুব কমেই কৰিছিলে কাৰণ। আজিলৈকে যিমান তোমাৰ ব্যয়ক্তি ওলাইছে মহান মহান ব্যয়ক্তি ওলাইছে। চবেই তোমাৰ সেই কিতাপৰ পৰাহে জ্ঞান অৰ্জন কৰিছে গতিকে। কিতাপ হৈছে তমাৰ জ্ঞানৰ ভৰাল গম পাইছা নাই আমি যেতিয়া। আমি যেতিয়া এখন কিতাপ পঢ়ম তেতিয়া হ'লে সেই কিতাপে আমাৰ বহুত জ্ঞান প্ৰদান কৰে। আৰু। এখন কিতাপে শিকায় আমাক যে আমি কেনেকৈ জীৱনত আগবাঢ়ি যাব পাৰো। আমি জীৱনত কেনেকৈ কোনোবা এটা কাম। ভালকে কৰিব পাৰো সেনেকে আমি জীৱনত। সফল হ'ব পাৰো সেই বিষয়ে আমাৰ এ কিতাব। পায় তাৰ লগতে অ তাৰ লগতে আমাৰ এতিয়া আমি যিবিলাক মোবাইল ইউজ কৰি আছো। সেইবিলাক তোমাৰ বনাবলৈও কিন্তু সেই কিতাপৰ জ্ঞানৰে প্ৰয়োজন হৈছে গম পাইছ।
প্ৰয়োজন হয় হয়।
সেই তোমাৰ মহান মহান ব্যক্তি সকলে যদি তোমাৰ আগতে সেই কিতাপ। অদি সেইবিলাক বস্তু লিখি থৈ নগলে হেঁতেন ত বিভিন্ন ধৰণৰ। অ বিজ্ঞানৰ সূত্ৰবলাক যদি লিখিত থৈ নগলে হেঁতেন তেনেহলে হয়তো আমি। আমি আজি মোবাইলত এনেধৰণে কথাই পাতিব নোৱাৰিলো হয় গম পাইছ নে। সেইবিলাক সম্ভৱ্য হৈছে অকল কেৱল সেই কিতাপৰ ফলতে। এতিয়া তোমাৰ চোৱা আমাৰ গোটেই পৃথিৱীখন চলি আছে অকল কিতাপৰ জোৰতে গম পাইছা নাই। কিতাপৰ কিতাপৰ বলতে চলি আছে এতিয়া আমাৰ। অ কিতাপ নহলে আচলতে আমাৰ পৃথিৱীখন একেবাৰে শূন্য নিচিনা কিতাপৰ অবিহনে। তোমাৰ এতিয়া এখন কিতাপ এখন কিতাপে তোমাৰ গোটেই পৃথিৱীখন চলাই আছে।
হয় হয়।
গতিকে সেই আমাৰ এতিয়া ডিজিটেল যুগ হলেও গম পাইছ নে। আমাৰ এই কিতাপৰ যিটো মূল্য সেই মূল্যটো কিন্তু কেত। তিয়াও পঢ়ি নাযায় গম পাইছা না কিতাপৰ মূল্যটো। অ কিতাপৰ মূল্য সেই আগৰ দিনতো যিমান আছিলে। সেই এতিয়াও সেই সিমানেই হব গতিকে কিতাপৰ মূল্য কেতিয়াও। অ কিতাপৰ মূল্য কেতিয়াও কমি নাযায়।
হয় হয়।
গতিকে আমি কিতাপ সদায় পঢ়িব লাগে। গম পাইছা আমি কিতাপ পঢ়িলেহে আমি সেই কিতাপৰ পৰা জ্ঞান লাভ কৰিম। আৰু এজনক। অ আৰু এটা জীৱনত আমি নিজৰ জীৱনটো আমি সফল ভাৱে আমি ৰূপায়ণ কৰিব পাৰম। সফলভাৱে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম গম পাইছা গতিকে আমি। সদায় আমাৰ নি নিজৰ জীৱনটোক লৈ মেলি আমি। অকমান সচেতন হব লাগে কিতাপ খিনি পঢ়িব লাগে। আমি আমাৰ হাতত এতিয়া তোমাৰ মোবাইলটো আছে বুলিয়ে যে। আমি তোমাৰ ধৰি লোৱা ইটো সিটো চাই থাকিব লাগিব কিবা এটা কষ্ট নোৱাৰিলে যে আমি মোবাইলত। চাব লাগিব সেইটো কথা নহয় গম পাইচা নাই আমাৰ আমাৰ ব্ৰেইনটো আছে যেতিয়া আমি ব্ৰেইন খুটুৱাই মেলি সেই কিতাপখন পঢ়িব লাগিব সেই কিতাপখন আমি ভাল ভালদৰে পঢ়ি কিতাপৰ যিখিনি জ্ঞান সেইখিনি ভালকৈ অৰ্জন কৰিব লাগিব। মানে বুজিব লাগিব কিতাপখনক বুজিব লাগিব তাৰপিছত আমি উত্তৰটো লিখিব লাগিব এতিয়া কি হব আমাৰ যিতো মনত অহা শক্তি সেইটোও বাঢ়িব গম পাইছানে? তাৰ লগতে আমাৰ সেই লগতে জ্ঞানো বাঢ়িব গম পাইছা নাই? আৰু আমি অসমীয়াৰ কথাবিলাক ভালকৈ বুজিবও পাৰিম। ভালকে ক'বও পাৰিম আৰু সেই আগৰ দিন আগৰ দিনত যে আমি যে তোমাৰ সাধু কথাবিলাক পঢ়িছিলো এতিয়া কিন্তু এতিয়া কিন্তু ল'ৰা ছোৱালী বিলাকে সাধু সাধু কিতাপ কি সেইবিলাক কিন্তু মানুহে এতিয়া বুজিয়ে নাপায়। আজিকালি ল'ৰা ছোৱালীয়ে আগতে আমাৰ সেই ককা আইতাৰ দিনত ককা আইতাহঁতে আমাৰ তোমাৰ সাধু কথা শিকাইছিলে। গম পাইছা। আগতে আমাক সেই সাধু কথা শিকাইছিলে কিন্তু আজিকালি কিন্তু মানুহ বিলাকে তোমাক সাধু কথা নিশিকায়। গম পাইছা নাই আৰু সাধু কথা নুশুনে মানে গতি গতিকে আমি কিতাপ চিতাপ পঢ়িব লাগে আৰু কি হয় কিতাপ। কিতাপ পঢ়িলে আমাৰ ভাষাটো ষ্ট্ৰং হয় আৰু তাৰ লগতে কি হয় আমাৰ অ কি সাধু কথাবিলাকত কি হয়। কিছুমান নীতি শিক্ষা থাকে সেই নীতি শিক্ষা খিনিও আমি লাভ কৰো সেই কিতাপৰ পৰা। গতিকে চাবলৈ গ'লে আমাৰ সেই কিতাপৰ পৰা গোটেই আমি বহুত জ্ঞান লাভ কৰিব পাৰো আৰু গোটেই আচলতে বিশ্বখন টিকে আছে মুঠতে এখন কিতাপৰ জহতে হয় নহয় গতিকে অঁ গতিকে তুমি এই কিতাপৰ ওপৰত তুমি- কেনেধৰণে ভবা কিতাপখনে আমাক কেনেদৰে সহায় কৰিছে তুমি কি ভবা ইয়াৰ ওপৰত
হয়ঁ এতিয়া তুমি কিছু কথা কৈছাই কিতাপৰ ওপৰত যে আজিকালিৰ যি খিনি ল'ৰা ছোৱালী আমাৰ ধৰা পিছৰ যিটো প্ৰজন্ম সেই প্ৰজন্মটোৱে আচলতে কি কৰে তোমাৰ বিদ্যালয়ৰ যিসমূহ পাঠ্যপুথি সেইসমূহৰ বাহিৰে- কি কৰে তেওঁলোকে যিসমূহ আমাৰ এক্সট্ৰা অৰ্ডিনেৰী যিসমূহ আমাৰ বাহিৰা কিতাপ থাকে। সেইসমূহ তেওঁলোকে একদম অধ্যয়ন কৰিবলৈ নিবিচাৰে যাৰ ক্ষেত্ৰত কি হৈছে তেওঁলোকৰ যিসমূহ নৈতিকতাবোধ বা নৈতিক জ্ঞান সেইসমূহো মানে একদম খুব কম তেওঁলোকৰ।
এতিয়া তুমি কৈছা যে আমাৰ সাধু কথা এই সাধু কথাৰ ওপৰত মই এটা কথা কবলৈ বিচাৰিছোঁ। যে যদি তেওঁলোকে সাধু কিতাপ খন তেওঁলোকে পঢ়ে বা এ এটা এটা সাধু পঢ়ে সেই সাধু কথাবোৰৰ পৰা তেহে সিহঁতৰ কি হয়। এটা এটা নীতি শিক্ষা পায় যাৰ ফলত কি হয় সেই নীতি শিক্ষাবোৰে আমাক স্বভাৱ চৰিত্ৰবোৰ ভাল কৰে কাৰণ এটা নীতি শিক শিক্ষা যেতিয়া তুমি পাবা সেই নীতি শিক্ষাটোৰ পৰা তুমি বুজি লগতে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা মানুহৰ লগত কেনেদৰে দৰে মিলা মিচিকে থাকিব লাগে সেই তেনেকুৱা বিলাকৰ কথা। আৰু কি হয় এই বাহিৰে কিতাপ বিলাকৰ পৰা যিবোৰ জ্ঞান আমি পাওঁ তাৰ ফলত আমাৰ স্বভাৱ চৰিত্ৰবোৰ ভাল হয়। মানুহৰ লগত ধৰা যিবোৰ আচৰণ সেই আচৰণ বিলাক ভাল হয়। আৰু কি হয় আমাৰ খ্ৰীষ্টাচাৰ বৃদ্ধি পায় আৰু কি হয় আচল তাতে মানুহৰ ব্যৱহাৰেহে মানুহৰ পৰিচয় দিয়ে। সেই ক্ষেত্ৰত কি হৈছে মানুহৰ যিসমূহ ব্যৱহাৰ সেইসমূহতো ঘৰৰ মানুহে শিকাবই হলেও - কি হয় নিজাকৈ কিছুমান জ্ঞান লাভ কৰিব পাৰি। এই বাহিৰা - কিতাপ বিলাকৰ জৰিয়তে। হয়, আৰু লগতে কি হৈছে আমাৰ যিসমূহ ধৰা আমাৰ - আমি যিসমূহ কিতাপ পঢ়িছিলো সৰুতে তোমাৰ আত্মজীৱনী বা মহান মহান ব্যক- তি সকলৰ যিসমূহ কিতাপ সেই কিতাপসমূহ পঢ়িলে আচলতে আমাৰ বহুত জ্ঞান বৃদ্ধি হয়। কাৰণ তুমি চাবাচোন - এজন যেতিয়া মহান ব্যক্তিয়ে তেওঁৰ গোটেই জীৱন শৈলী খিনি এখন কিত- তাপ হিচাপে হেৰি কৰে মানে উদ্বোধন কৰি দিয়ে সেই কিতাপখনক আমি - তেওঁলোকৰ আত্মজীৱনী হিচাপে পাওঁ, সেই কিতাপসমূহ যদি আমি - পঢ়োঁ তেতিয়া গম পাম যে সেই মহান ব্যক্তিজনে জন্মৰ পৰা ধৰা সেই বয়সলৈকে - কেনেদৰে জীৱনটো কটাবলগীয়া হৈছিলে সেই কথা সমূহ আমি বুজি পাওঁ। তেওঁলোকে ধৰ - ধৰা জন্মৰ পৰা কেনেদৰে ডাঙৰ দীঘল হ'ল ক'ত পঢ়িলে কেনেকে পঢ়িলে - বা কেনেদৰে তেওঁলোকৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা আছিলে বা তেওঁ সেই - সেই স্থানত কেনেদৰে তেওঁ মানে হেৰি উপনীত হব পাৰিলে সেই কথাবিলাক - ধুনীয়াকৈ লিখা থাকে। যাৰ ফলত কি হয় আমি যদি সেই - কিতাপসমূহ ভালদৰে অধ্যয়ন কৰোঁ তেনেহ'লে আমিও ধৰা তেওঁলোক - কৰ পৰা সেই ইঞ্চপিৰেশ্যন হিচাপে ল'ব পাৰোঁ। তেওঁলোকৰ জীৱনৰ যিসমূহ - কিতাপ, সেই কিতাপসমূহ পঢ়িলে আমাৰ কি হয় জ্ঞান বৃদ্ধি হয়, আৰু আমাৰ চিন্তাশক- তিও বৃদ্ধি হয়। কাৰণ আমি জন্মৰ পৰাই এটা লাকজাৰী লাইফ বিচাৰিলে নহ'ব, কাৰণ - চোৱা সকলো লোকেতো জন্মৰ পৰাই একেধৰণে জন্ম নহয়, সকলোৰে বেক- গ্ৰাউণ্ড একে নাথাকে, সেই ক্ষেত্ৰত কি হয়, এতিয়া মানুহ দু- খিয়া হৈ জন্ম হ'ব পাৰে কিন্তু দু- খিয়া হৈ মৰাটো বহুত লাজৰ কথা, কাৰণ চোৱা সেই ব্যক্তিসকলৰ কিতাপ পঢ়িলে আমি যিসমূহ জ্ঞান পাম তাৰ পৰা আমি উপলব্ধ কৰিব পাৰিম যে জীৱনত কেনেদৰে আগবাঢ়িব লাগে। সেইক্ষেত্ৰত আমি তেওঁলোকৰ যদি বাহিৰা কিতাপসমূহ ধৰা আত্মজীৱনীসমূহ পঢ়ো, তেতিয়া কি হব আমাৰ নৈতিকতা বোধটো বৃদ্ধি পাব আমি গম পাম যে জীৱনত কেনেদৰে আগবাঢ়িব লাগিব। আমি যদি তেওঁলোকৰ কিতাপসমূহ পঢ়ি ইঞ্চপিৰেশ্যন লওঁ, তেতিয়া আমি ধৰা সেই স্থানত উপনীত হব পাৰিম, আমিও কষ্ট কৰিব পাৰিম তেওঁলোকৰ দৰে। ভালদৰে পঢ়া শুনা কৰি কষ্ট কৰিব পাৰিম যাৰ ফলত কি হ'ব, আমি ভাল ভাল স্থান লাভ কৰিবলে সক্ষম হ'ম। সেই ক্ষেত্ৰত আচলতে কি হৈছে আমি এই বাহিৰা কিতাপসমূহ অধ্যয়ন কৰাটো অত্যন্ত দৰকাৰী হৈ পৰিছে। আমি আমিতো ধৰা অধ্যয়ন কৰোঁৱে, আমি সৰুৰ পৰা এই কিতাপসমূহ অধ্যয়ন কৰি আহিছোঁ বা তুমিও কৰি আহি- ছা। কিন্তু আমি যিখিনি কথোপকথন কৰিছো আমি যিখিনি আলোচনা কৰিছো, এই আলোচনা খিনিক কিন্তু আমাৰ দুজনৰ মাজতে আৱদ্ধ থাকিলে আমাৰ সৰু ল'ৰা ছোৱালীখিনি উন্নত নহ'ব। কাৰণ তেওঁলোককো আমি বুজাই দিব লাগিব যে বাহিৰা কিতাপ অধ্যয়নৰ ফলত কেনেধৰণৰ লাভালাভ হ'ব পাৰে। তেওঁলোকক যদি আমি এই কথাখিনি ভালদৰে বুজাও যে এখন সাধু কিতাপ পঢ়িলে বা এখন আত- মজীৱনী পঢ়িলে জীৱনত কেনেধৰণৰ লাভ হ'ব পাৰে, সেই কথাখিনি যদি তেওঁলোকক ভালদৰে বুজাই দিওঁ তেনেহলে তেওঁলোকেও হয়তো জীৱনত একদম উচ্- চ স্থান পাবলৈ সক্ষম হ'ব।
হয় হয়। উম, তুমি এইখিনি কথাখিনি ভালে কৈছা বাৰু। তাৰ পিছত পিছে আৰু কিছুমান ক আছে গম পাইছা নাই, কিতাপৰ লগত জড়িত। তুমি আৰু কিবা কবা নেকি কিতাপৰ ওপৰত?
হয়, মানে কি হয় এতিয়া চোৱা। আমাৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কথা আমিতো ক'লোৱে। কিন্তু বৰ্তমান কি হয় আম ডেকা ল'ৰা থাকে। যিসমূহে কি কৰে, আমাৰ ডেকা ল'ৰাসমূহে একদম এনি টাইম তোমাৰ মোবাইলত লাগি থাকে। তেওঁলোকে কি ভাবে? সেই মোবাইলত যিসমূহ ইউ টোবাৰৰ ভিডিঅ' তেওঁলোকে চায় বা বিভিন্ন ধৰণৰ ভিডিঅ' চায় আৰু কিছুমান কি হয় ইনফ্লুৱেঞ্চাৰ থাকে, যিসমূহে এনেকুৱা ধৰণৰ বিভিন্ন ঠগ বাজি ভিডিঅ' বনাই। তেওঁলোকে ভাবে যে এওঁলোক ৰ ভিডিঅ' চালে কি হ'ব, আমি জীৱনত উন্নতি কৰিব পাৰিম। কিন্তু তেওঁলোকে সেই মোবাইলত কটোৱা সময়খিনি যদি তেওঁলোকে কিতাপত মানে সেই সময়খিনি দিয়ে। বা তেওঁলোকে বিভিন্ন ধৰণৰ কিতাপসমূহ অধ্যয়ন কৰে। আজিকালিতো তোমাৰ বিভিন্ন ধৰণৰ কিতাপ ওলাই তুমি ধৰা ব্যৱসায় ক্ষেত্ৰতে হক বা চাকৰি ক্ষেত্ৰতে হক বা নিজৰ জীৱনটো কেনেদৰে আগবঢ়াব পাৰি, সেই ক্ষেত্ৰতে হওক। সেই কিতাপ খিনি যদি তেওলোকে ভালদৰে অধ্যয়ন কৰে, তেনেহলে তেওঁলোকে গম পাব যে আমি জীবনটো কেনেদৰে সফল কৰিব পাৰিম। তেওঁলোকে সেই মোবাইল যিখিনি টাইম দিছে। সেই টাইমখিনি যদি কিতাপত দি পেলাই তেওঁলোকে ভালদৰে সেই কিতাপসমূহ অধ্যয়ন কৰে। তেনেহলে হয়তো তেওঁলোকে জীৱনত বহুত আগবাঢ়ি যাব পাৰিব। কিয়নো, মোবাইলত বিভিন্ন ঠগ বাজি ভিডিঅ' থাকে সেই ভিডিঅ' সমূহ চাই হয়তো তেওঁলোকে কি কৰিব। কিছুমান অলাগতিয়াল বস্তু হয় হয় বেয়া পথ এটা বাছি ল'ব বা